হেল্ল' অঁ মাত মোৰ মাতটো শুনা পাইছানে
তো শুনা পাইছা নে
আঁহ পাইছো পাইছো তাকে কি কৰি আছা এতিয়া
এয়া মই এনেই বহি আছিলো উম তুমি কি কৰি আছা
ময়ো সেই এনেই ইমান গৰম পইচা দেখিছা নাই এগে এনেই ফেন তলতে অকণমান বহি আছো টো
অঁ ভালনে
অঁ ভাল ভাল ভাল তোমাৰ তোমাৰ কেনেকুৱা আঁহ তাকে বহুত দিনৰ মূৰতহে ফোন কৰিছো গম পাইছা তুমি বহুত দিনৰ মূৰতহে ফোন কৰিছা বোলো অঁ শুনিছা নাই
শুনিছো শুনিছো
অঁ তাকে তুমি বোলো বহুত দিনৰ মূৰত ফোন কৰিলা অঁ অঁ বাৰু বাৰু কোৱাচোন বাৰু
মানে মই ইয়াত পৰ্যবেক্ষণ কৰিছো উম আমাৰ এ যিখিনি মাটি
অঁ অঁ
মাটি বিলাকত উম উম আমি এ খেতি কৰিবলৈ লৈছো কিন্তু আমাৰ
অঁ, ভাল হোৱা নাই অঁ সেইটো সেইটোক আচলতে কথাটো মও পৰ্যবেক্ষ খন গৈছো গম পাইছা নাই? মানে মানুহবিলাকে খেতিক কয়ে কিন্তু মানে খেতিবিলাক আচলতে ভাল নহয়। এ সেই যেনেকে মানে খেতি কৰে সেই তাৰ মানে উৎপাদন খিনি বহুত কম হয় মানে খিনি নহয় মানে খুব কম হয়।
হয়। হয় হয় অ' অঁ, এতিয়া যিহেতু খেতিৰ বতৰ উম, এতিয়া উম, বৰষুণো দিছে পৰ্যাপ্ত পৰিমাণে, তথাপিও মানুহে কৃষিক কাৰ্য সম্পাদন কৰিবলৈ সক্ষম হোৱা নাই কিয়নো এজ, এমা কিয়নো মানুহে মাটিতে প্লাষ্টিকসমূহ পেলাইছে বা অন্য এ যিসমূহ পেলনীয়া জাবৰ সেইখিনি সকলো মাটিতে পেলাই দিছে। তাৰ ফলত মাটিটো দূষিত হৈ গৈছে।
হয় হয় হয়।
খেতিটো হোৱা নাই, তুমি কি বুলি ভাবা?
হয়, হয়, আপুনি এ তুমি এইটো বহুত ভাল কথা কৈছা, গম পাইছা নাই। মানে এতিয়া মানে তোমাৰ কি হয় মানুহ বিলাকে তোমাৰ, খেতি যে কৰে তুমি এই এতিয়া তুমি আগৰ কথালে মন কৰিবা হা। তোমাৰ আগতে তোমাক খেতি কৰোতে কি হৈছিলে একদম আমাৰ ঘৰুৱা যিবোৰ গোবৰ সাৰ সেইবো সেইবোৰ ব্যৱহাৰ কৰে। হয় নহয়, তাৰপিছত আগতে আকৌ মানে কি হৈছিলে মানুহ বিলাকে আগতে এ মানে আগৰ কথা কৈ আছোঁ আৰু।
হয় হয় অ', ক
ইমান প্লাষ্টিক মানে ব্যৱহাৰ নকৰে নহয় মানুহে।
অঁ হয় উম, বুজি পাইছো অঁ।
এতিয়া মানে কি হয়, ইমান যে প্লাষ্টিক বোৰ ব্যৱহাৰ নকৰে সেইটো কাৰণে মানে মাটিত ইমান প্লাষ্টিক বোৰ নেপেলায়ো।
হয় হয়-হয়।
মানে আগতে সেইবিলাক এই কিবা বেলেগহে মানে বাঁহ বেতৰ বস্তুও বনায়।
হয়, এতিয়া- এতিয়া হয়, এতিয়া যি ক এতিয়া এ কিছুমান উদ্যোগে প্লাষ্টিকটো আৱিষ্কাৰ কৰি উলিয়ালে।
অঁ, এতিয়া অ এতিয়া মানে টেকনলজি আহি গৈছে যে, টেকনলজি এইবিলাক তোমাৰ অ উদ্যোগ বিলাকত তোমাৰ এইবোৰ পলিথিন চলথিন এইবোৰ বনাইছে আৰু
অঁ ক কম-কম দামতে কিনি আনিবলৈ পায়। এনে বাঁহ বেতৰ বস্তুটো, অঁ বাঁহ বেতৰ বস্তুতো তৈয়াৰ গাৱতে বহুত সময় লাগে।
সময় লাগে অ'।
কম দামত আৰু কম পৰিশ্ৰমত খোৱা বস্তুটো আনি এ তেওঁলোকে সদ ব্যৱহাৰ নকৰি, মানে য'তে ত'তে পেলাই দিয়ে মানে।
অঁ, অ সেই সেইটো হয়, সেইটো হয় মানে-মানে পলিথিনৰ দামটো খুব কম যে। আকৌ মানে য'তে ত'তে পাই যায় যে পলথিনৰ দামটো দেখিছা নাই, অ' সেইটো- সেইটো কাৰণে মানে টো হৈছে মানুহ বিলাকে পলিথিন বিলাক পেলাই দিয়ে। আৰু পলিথিন কি গম পাইছা নাই। পলিথিনটো তো মই এনেক খোৱা বস্তু তোমাৰ, মানে চব ফালৰ পৰা আচলতে, পলিথিনে আচলতে প্ৰদূষণে কৰে, গম পাইছা নাই?
হয়, অ' হয়! হয়!
পলিথিনটো, মাটিত পেলাই দিয়া, অ' পলিথিনটোত ন নপচে আকৌ আগ কৌ সেইটো, সেইটো তোমাৰ মাটিত থাকিলে তোমাৰ খেতি নহ'ব। মানে পলথিনটো তো তোমাৰ গোট যুগ-যুগ থাকি গ'লেও মানে নপচে, এনেকুৱা বস্তু
নপছে অ', আৰু জ্বলাই দিলেও তাৰ পৰা, অ'
দুখন জেগাত যদি তুমি গছ পুলি ৰুই দিয়া তেনেহলে, তেনেহলে তোমাৰ সেই, সি গছ পুলিটো তোমাৰ কোন ফালে যাব, যদি পলথিনটোৰ ওপৰতে যদি গছ পুলিটো ৰুই
সেইটোৱে-সেইটোৱে অ' সেইকাৰণে গছ পুলিটো অ', আকাৰতটো ভাল নহয় গছ পুলিটোৰ সোনকালে মৰি যায়। হয়! অ', উম', মাটি প্ৰদূষণৰ ফলত আমাৰ যি বিলাক এ আমাক কৰণীয় কাৰ্য সেইসমূহ, সেইবিলাকো আমাৰ, স্থগিত হৈ গৈছে, মানে এ সেইবিলাকো মানে ৰখি গৈছে।
ৰখি গৈছে, ৰখি গৈছে। আকৌ, ‌ আকৌ তুমি সেই মা সেইটো পলিথিনটো যে পলিথিনটো যদি তুমি সেই কুৱা, মাটিত দিলেতো সেই, মাটি প্ৰদূষণ তেনেকে হ'বই হয় নহয়? তাৰপিছত তোমাৰ আকৌ আকৌ তুমি পলিথিন খিনি যদি তুমি বোলে নাই মাটিত ইমান, মাটিখিনি ইমান প্ৰদূষন হৈছে পলঠিন বোৰ তুমি কি কৰিলা গোট তেই যেনিবা বাৰী পলথিন বোৰ আনি মেলি তুমি যেনিবা জ্বলাই দিলা জ্বলাই দিয়াৰ লগে লগে আকৌ কি হ'ব গম পাইছা নাই, তাৰপা গোটেই কেমিকেল নোলাব জানোঁ? কেমিকেল ওলাব, লেট ধোৱা ওলাব, তুমি সে-সেইবি বিলাকেটো তোমাৰ বায়ু প্ৰদূষণ কৰিব
বায়ু প্ৰদূষনো কৰি দিয়ে, অ', অ', নিশ্চয় অহ
সামনে আকৌ আকৌ তুমি আহ কেবেই খিনি যেনিবা তুমি পলিথিন খিনি যেনিবা তুমি পুৰিলা পোৱাৰ পিছতো দেখিছা না তুমি বিলাক জ্বলি মেলি ধোৱা খিনি যাব কিন্তু হ'লেও জেগাতে
হয় হয় হয় হয় অ অ ধোঁৱাটো যিটো যিটো উ জুই জ্বলালে যিটো ধোঁৱা ওলাই নৰ্মেল
অ অ
এইটো ওপৰলে গৈ এ জলীয় বাষ্প লগত মিলি যায়
মিলি যায় অ
কিন্তু এইটো যিটো পলিথিন জ্বলাই সেইটো ৰখি বায়ুমণ্ডলত মানে প্ৰভাৱ পেলায়
পেলাই পেলাই আকৌ তোমাৰ সেই ধোঁৱতে কি ক ধোঁৱাতেৰে তোমাৰ গোটেই বায়ু খিনি প্ৰদূষণ কৰি দিয়ে নহয় গম পাইছোন নাই তুমি তুমি চাবা হ প্লাক প্লাষ্টিক গোন্ধ ৰ গোন্ধৰ কিমান বেয়া বন্ধ হ'ব
অ বেয়া গোন্ধ ৰ
াৰ মানে এই ৰিচাৰ্চ মানে বৈজ্ঞানিক বিলাকে ৰিচাৰ্চ কৰিছিলে যে ৰিচাৰ্জ কৰা নাই কি পাইছা গম পাইছা নাই সেই এই পলিথিন যে পোৱা যায় গোন্ধটো সেই সেই সেইবিলাকৰ পৰা কেঞ্চাৰো হয় নহয় গম পাইছা নাই বৈজ্ঞানিকে অ সেইটো তাত মানে প্ৰমাণ পাইছে মানে
অ আমাৰ উশাহ নিশাহ লোৱাাতটো কষ্ট হয় আহ আমাৰ উশাহ নিশাহ লোৱাতো কষ্ট হয় তাৰ ধোঁৱটোৰ ফলত আহ তাৰ তাৰ উপৰিও আমাৰ খেতি ভাল হোৱা নাই
অ অ আহ ৰাসায়নিক তুমি সেইটো এটা ভাল কথা কৈছা হা, মানে কি হয় গম পাইছা নাই, অ'
ৰাসায়নিক সাৰটো যেতিয়া খেতিত, অঁ-অঁ।
ৰাসায়নিক সাৰটো মানে হেৰি কৰিলে তোমাৰ, তোমাৰ যদি তুমি ৰাসায়নিক সাৰটো মাটিত প্ৰয়োগ কৰা খেতি বাতি কৰো ন যদি তাত দিয়া তেনেহলে তোমাৰ কিন্তু চলগিনৰ বহুত হ'ব, আকৌ বহুত লাগিব। অধিক ফচল হব, কি অ কিন্তু কি হব গম পাইছা নাই সেই মাটিৰ যিখিনি উৰ অ অ সেইটোৱে মানে উ অ উৰ্বৰা শক্তি হ্ৰাস াই যায়, তাৰ ফলত মানে ইবছৰলে তোমাৰ মাটিটো মানে বেয়া হৈ গৈ থাকে মানে
অ' হয় অ'।
সেইটো হয় আচলতে। পিছত এনে, এনেকুৱা হৈ যাইগৈ গম পাইছা নাই তোমাৰ লাষ্টত মানে সেই এনে সাৰ নিদিলে
উম ন' খেতি নোহোৱা হৈ যায়। খেতি নোহোৱা, নোহোৱাই হৈ যাব। এতিয়া, এতিয়া মানে কি হৈছে আগ আগৰ দিনৰ গোবৰ সাৰ দি মেলি খেতি কৰ বহুত দিন লাগি যায়। তাৰ ফলত মানুহে ক কম দিনতে পইচাটো নেপায় যিবি যিবিলাকে খেতি কৰি জীৱিকা নিৰ্বাহ কৰি আছে, এতিয়া যিহেতু বজাৰ ৰাসায়নিক খাৰ ওলালে সেই ৰাসায়নিক সাৰ প্ৰয়োগ কৰি, এতিয়া কম দিনতে খেতিটো অধিক পৰিমাণে উৎপাদন কৰি তেওঁলোকে বজাৰত ক্ৰয় কৰি, তেওঁলোকৰ লাভ হৈছে। নিজৰ দেহৰো ক্ষতি হৈছে, লগতে সমাজৰো বহুত ক্ষতি কৰি দিছে। সেই সাৰ ৰাসায়নিক সাৰ প্ৰয়োগ কৰাৰ ফলত মাটি প্ৰদূ্ষণো আমাৰ বৃদ্ধি পাই আহিছে।
এইবিলাক আমি আচলতে, কি গম পাইছা, নাই আমি সেই কদো ফোনবিলাকক লৈ মেলি আমাৰ আচলতে আমি নিজে সজাগ হ'ব লাগে গম পাইছা নাই মানুহ বিলাক, এতিয়া মানুহ বিলাক, অঁ মানুহ বিলাকে কি হয় মানে, একো গুৰুত্ব নিদিয়ে মানে কথাাবিলাক। গতিকে অ', আমি আমাৰ নি- নিজৰ সেইবিলাক আমি নি,
হয়-হয় তোমালোকৰ ফালে সেই, -টো তুমি কেনেকুৱা দেখিছা?
এই আমাৰ, আমাৰ ফালেও একেই এক একেবাৰে ক'বই নালাগে আৰু মানে গোটেই মানুহবিলাকে প্লাষ্টিক কিবাকিবি এইবিলাক, এইবোৰ মানে নপছে, মানে এই মানুহ বিলাকে মানে কি হয় এনেকুৱা নপ, পচা বস্তুবিলাকে বেছি ব্যৱহাৰ কৰে গম পাইছা নাই? নপচে না, আঃ, মাটি সতে মিলি যাব নপ, -পছে তোমাৰ জ্বলাই দিলেও নাইকি, কিয়া হৈ নাযায় নো,
হয়- হয়, নেযায়- নেযায় নেয, এতিয়া তুমি তাৰ প্ৰতি -প্ৰতিৰোধ হয়- হয় কেমিকেল হব বনবো বস্তু, এতিয়া তুমি তাৰ প্ৰতিৰোধ, হিচাপে কি কৰিম বুলি মানে ভাবিছা?
তাকে মানে প্ৰতিৰোধ হিচাপে মানে আৰু, এতিয়াতো তোমাৰ সেইখিনি প্লাষ্টিক খিনিতো তোমাৰ নাইকিয়া কৰি টো দিব নোৱাৰি।
নোৱাৰি হয়।
-টো এতিয়া মানে কি কৰিব লাগিব সেই প্লাষ্টিক বিলাক আচ, আচলতে আমি সাধাৰণতে ব্যৱ হাৰ নকৰি তোমাৰ, মানে খুব কম ব্যৱহাৰ কৰিব লাগে প্লাষ্টিকটো, তাৰ, তাৰ লগতে কি হয় তোমাৰ এইবোৰ অ', সেই পলিথিন- চলিথিন বিলাক একেবাৰে নাইকিয়া কৰি দিব লাগে।
হয়, নাইকিয়া কৰি দিব লাগে।
তাৰ পৰা তোমাৰ মাটি তোমাৰ খেতি- বাতি সেইবিলাকত মাটি তলত সোমাই থকা, সেইবিলাক পলিথিন বিলাক চব আচলতে মাটি পৰা উঠাই আনিব লাগে। উঠাই আনি সেইবিলাক ৰিচ, চাইকেল কৰি মেলি নতুন - নতুন, কিবা- কিবি বস্তু বনাব লাগে গম পাইছা নাই?
হয়- হয় যেনে সজাই থোৱা অ', সজাই থবলৈ ফুলদানি কিবা - কিবি,
ফুলদানি- চুলদানি তোমাৰ চকী -তকি যিহেতু এইবিলাকতো নাশ কৰি দিব নৈ একেবাৰে। সেইকাৰণে তোমাৰ সেই তে। এনেকুৱা বস্তুবিলাকত খটুৱাই, যাতে আমি দৈনন্দিন জীৱ জীৱনত আচলতে বহুত। কমকৈ ব্যবহাৰ কৰোঁ তাৰ প্ৰতি তাৰ প্ৰতি আমি দিয়া অধিক গম পাইছা নাই? ত সেইটো আমাৰ কথাবিলাক আমি। চবেই সকলোৱে সমান দৃষ্টিয়ে চাব লাগে আও।
হয় হয় এতিয়া আমি, যোনবিলাক থলুৱা ভাৱে পাওঁ মেটেকা বেত। বেত
হয় হয় হয়, বেত বেত বেত বাঁহ আচলতে আমি সেইবিলাক ব্যবহাৰ বেছি।
হয় সেইবিলাক ব্যৱহাৰ কৰি তাৰ পৰা, বেগ চেগ এনেকুৱা পলিথিনৰ ধৰণৰ মোনা তৈয়াৰ কৰি আমি বজাৰত উম। দিব। পাৰোঁ বা আনক ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিব পাৰো।
অ এ সঁচা নে? সেইবিলাকে আও কথাবিলাক এতিয়া মানে আমি সেইবিলাক নিজে সজাগ হব লাগে আও, আমি এইবিলাক কথাবিলাক জনসাধাৰণকো ভালকে বুজাই দিব লাগে।
হয় হয়।
গতিকে এইখিনিয়ে আও, কথা তাকে আজি কথা